অ, কি কৰি আছা? আজি তোমাক এটা কথা সুধিব মন গ'ল?
অ কি বা কথা? মইতো বাৰু এনে বিচনাতে আছিলো বাৰু।
অঁ।
অ অ আজৰি হৈ আছা ন, অ অ আজৰি আছো কোৱা?
অ। মই কালি মানে বজাৰত গ'লো, বহুত দিনৰ পৰা মানে কিবা কিবি কিনিবই মন আছিল, তুমি তুম তোমাক সুধো ভাবি আহ তোমাক সুধো ভাবি উম আছিলো। অ বজাৰত মানুহৰ মানে ইমান ভিৰ তাকেই মানে
মানে
আম
অম অ নাই বুজিছো মানে বজাৰত ত ভিৰ হ'বই বাৰু দিয়াচোন এতিয়া সময়টোৱে এনেকুৱা বৰ্তমান। আৰু গধূলি গৈছিলা চাগে ন? গধূলিটো বজাৰত ভিৰ আৰু বেছি হয়। দিনত গ'লে আকৌ দোকানবোৰ নুখুলে। ত' আৰু কি কি কিনিলা?
উম পিছে ভিৰ আছিলে, মই প্ৰথমে এখন কাপোৰ চালো, বহুত ধৰণৰ আছে কিন্তু মনৰ মতে পাবলৈ অলপ অসুবিধা হ'ল তাৰপিছত মই এখন অম জোতা এটা জোতা আৰু অম এটা সৰু বেগ কিনিলো। ঘৰৰ বাবে অলপ অম কিবা কিবি কিনিলো আৰু।
নিলো আৰু, উম বুজিছো বুজিছো ভালে কিমান দামবোৰ কেনেকুৱা? কোনো কোনো জাগাত বেছি আছিল কিন্তু অলপ মূল্য কম কৰি কিনিলো, মইতো সকলোতে আগে দাম সুধো উম, দামটো শুনি লৈ তাৰ পিছত হে কিনিম নে নি কিনো ভাৱোঁ। উম্ হম্, বুজিছো বুজিছো, তুমিতো চব সময় এ দাম সেনেকে সুধি সুধিয়ে কিনা বাৰু। সেইটো ভাল কথা দিয়াচোন। কাৰণ যিকোনো দাম ক'লে, দোকানীয়ে ক'লে। দি দিব নোৱাৰিতোঁ। সিহঁতে এনে এনে দাম বোৰ অলপ বঢ়াই বঢ়াই কয়ে। আৰু, আৰু মই ময়ো অলপ কৰোঁ। কিন্তু মানে ভাল লাগিলে বস্তুটো, তেতিয়াহ'লে কৰোঁ। সেয়াই আৰু। অ', অ', বুজিছোঁ। তোমাৰ এইটো ভালেই মানে তেতিয়া বেছি সি মানে বাচি থাকিব নালাগে, উম্ উম্। কিন্তু মইহে মানে, ইমান মানে ভাবোঁ দেই বহুত। অলপ হিচাপ কৰি খৰচ কৰিলে ভাল হয় ভাবোঁ, আজিকালি চববোৰ ইমান উম্, বুজিছোঁ। এ আজিকালি যুগটো যে কি হৈছে, অলপ অলপ বস্তু বা, মানে সামান্য সামান্য বস্তুবোৰৰো ইমান ইমান দাম হৈ গ'ল। আগতে ভাল আছিল আৰু মই অ', অলপ দিন আগতে বজাৰত গৈছিলোঁ পিছে। তেতিয়া ঘৰৰ বাবেও কিনিছিলোঁ, কিছুমান কিছু বস্তু। আৰু নিজৰ কাৰণেও মানে এটা সুন্দৰ চাই এটা, মেখেলা চাদৰ মই চাইছিলোঁ। মানে দাম আছিল দিয়াচোন, মেখেলা চাদৰ বোৰৰ টো দাম থাকেই। কিন্তু, সেইটো আমি চায়ে থাকিলোঁ আৰু লগাতকে বেছি দাম হৈ গ'ল সেইটো। টো মই আৰু অ', হইনী কিনি কিনিলা, তাৰপিছত কিবা বেলেগ কিনিলানে! অ', নাই মানে তাৰ পাছত আৰু চালোঁ, মানে মই ভাবি চালোঁ যে মানে এইটো প্ৰয়োজন হোৱা বস্তু জানোঁ, মানে মেখেলা-চাদৰ ঘৰতো আছে, বহু কেইযোৰ। সেইকেইযোৰে পিন্ধা নহয় আৰু এযোৰ কিনিম জানোঁ। সেইটো ভাবি হ'লে মই আৰু ভাবিলোঁ যে নিকিনো। কাৰণ এনে এনে ইমান হাজাৰ হাজাৰ টকা টকাটো উৰাই দিব নোৱাৰি ন, সেনেকৈ। ত' আৰু মই ভাবিলোঁ যে হ'ব, এইটো বাদ দিওঁ বেলেগ কিবা চাওঁ, যদি এনেকুৱা কিবা মানে টপ বা চাৰ্ট আছে সেনেকুৱা, বাহিৰত এনেই কৰবাত ওলাই যোৱাকে পিন্ধিব। কাৰণে। ত' সেইবোৰ চালোঁ, দুটামান কিনিলোঁ আৰু বেছি নাই কিনা। বুজিছোঁ, আমাৰ লগতো মানে হয় এনেকুৱা, মই যদি বজাৰত যাওঁ কিবা এটা কিনিবলে মন হয়। উম্, উম্, উম্, মানে নিজক অলপ ৰখাব লৈছোঁ আৰু মানে প্ৰয়োজন নহ'লে আৰু মানে কিয় কিনিম বাৰু আৰু ন! উম্, উম্, বুজিছোঁ। সেইটোতো হইয়ে। তুমি পিছে বজাৰত কিমান সময় থাকিলা?
প্ৰায় দুঘণ্টামান থাকিলোঁ প্ৰথমে কাপোৰ চালোঁ। তাৰপিছত অলপ অলংকাৰৰ দোকানত সোমালো বহুত। সুন্দৰ আছে অলংকাৰ বোৰ কিন্তু। তো দাম বহুত বেছি নল'লো আৰু।
অংকাৰ চাবলৈ ভাল পাওঁ কেইদিনমান আগত মোৰ কেইদিনমান ন। হ'ল গৈছিলো কিন্তু ইমান দাম বাপৰে। মন গৈয়ো মানেও কিনিব নোৱাৰি দিয়া।
হয়। আৰু বজাৰত ঘূৰি থাকিলে ভোকো লাগে মই তাৰ পিছত অলপ। কিবা কিবি খালো।
খালো অ কি কি খালা।
মই অলপ জলপান খালো বহুত ভাল লাগিছিল কাৰণ ঘুৰি ঘুৰি ভোকো লাগিছিল। আছিল ন বহুত।
আছিল ন বহুত। উম বজাৰত ঘূৰা মানে ময়ো খুব ভাল পাওঁ। তাতে মানে বজাৰত ঘূৰাৰ পাছত। যে কিবা এনেকে খাব সোমালেতো আৰু ভাল লাগে।
উম। বুজিছোঁ। কিবা কিবি নতুন দেখিবলৈও ভাল লাগে। কিন্তু বহুত ভিৰ হ'লে মই অলপ বিৰক্ত পাওঁ।
ত পাওঁ। অ সেইয়ে আৰু মানুহ বেছি হৈ গ'লে। তো অশান্তি অলপমান লাগেই দিয়াচোন।
উম।
উম আৰু।
হয় বাৰু।
হয় বাৰু হুম হুম হুম।
উম।
তুমি পুনৰ বজাৰত কে।
উম আ এই। উম পিছৰ সপ্তাহত যাম নহ'লে ঘৰত। অলপ কিবা যদি লাগে বুলি কয় তেতিয়াহ'লে। উম যাম আৰু পিছে তুমি আজৰি থাকিলে তুমিও যাবানে।
তুমিও যাবানে? অ অ যাম যাম মোৰো অলপ কিবা কিনিব লগীয়া আছিল ত' ভালে হ'ব। একেলগে যাব পাৰিম ন।
অ। ভাল লাগিব একেলগে কথা পাতি পাতি গ'লে আৰু উম মানে তোমাৰ পৰা পৰামৰ্শও পাম কিনিবলে কেনেকে কি। কি বস্তু মানে কিমান দামত কিনিলে ভাল হয় আৰু সময়ো মানে উম সেনেকে। অ অলপ সময়তে হৈ যাব। শুনিছানে।
ছো শুনিছো তুমি শুনি আছা।
অঁ অ অ মই শুনিছোঁ।
অ নাই মই কৈ আছিলোঁ যে মানে। অকলে বজাৰত যোৱাতকে কোনোবা লগৰ এজন থাকিলে মানে ভাল লাগে। কাৰণ অকলে বজাৰ গলেতো সেই আৰু গ'লো বজাৰ কৰিলোঁ। দোকান। দোকানী কেইটাক সুধিলোঁ কিমান দাম সেই তাৰ পিছত দাম দৰ কৰি। কিনিলোঁ বা নিকিনিলোঁ তাৰ পিছত আৰু ঘৰ গুচি আহিলোঁ। কিন্তু লগৰ এজনৰ লগত গ'লে মানে ভাল লাগে কথা কথা কথা পাতি পাতি যাই থাকে। থাকিব পাৰি ৰাস্তাটো তাৰ পিছত। তাতেও দোকানত মানে একেলগে চাই বস্তু। কথা আলোচনা কৰিব পাৰোঁ যে এইটো ভাল লাগিছে বা বেয়া লাগিছে ন।
অ। ঠিকে কৈছা সেইটো এনেকে হ'লে মানে বহুত মানে। হয় স সহায়।
এ বহুত সহায় পাইলে। উম উম সেই কাৰণ কিছুমান বস্তু আমি ভাবোঁ ন যে মানে। ইটো বা ভাল লাগিছে নে নাই কাৰণ বজাৰখনতো তাতে। চব বজাৰত আইনা বা সেনেকুৱা নাথাকে ন। ত' তেতিয়া কোনোবা এজন থাকে। থাকিলে তেতিয়া কৈ দিলে সহায় হয় যে ভাল লাগিছেনে নাই আমাৰ তাত।
ঠিকেই কৈছা।
পইচা। আৰু কিহেৰে বাছেৰে যাম চাগে ন?
বাছেৰে গ'লে ভাল লাগিব বহুত দিন বাছত যোৱা নাই। নহ'লে আমি সেয়াও কৰিব পাৰো কিবা অ বুক কৰিব পাৰোঁ। অটো নহ'লে গাড়ী আজিকালিতো মানে বহুত সুবিধা হৈ গৈছে ন।
উম সুবিধা হৈছে বাৰু। কিন্তু অ চাই লওঁ দিয়াচোন, যদি গৰম বেছি থাকে। তেতিয়াহ'লে সেনেকেই যাব লাগিব। কিন্তু উ যদি গৰম সিমান সেনেকুৱা নাই অলপ। ডাৱৰীয়া বতৰ তেতিয়া হ'লে বাছতে যাব পাৰি।
অ। ঠিকে কৈছা উম বাৰু চাই লওঁ বতৰটো কেনেকুৱা হয় ন।
কিবা হয় ন। উম উম উম সেইয়ে।
উম।
উম। তেতিয়াহ'লে ক'বা কোনদিনা তুমি যাব বিচাৰিছা মইো সেই হিচাপত। ত মিলাব পাৰো যদি যাম একেলগে ন।
অ অ ঠিক আছে, মই অ চাওঁ কোনদিনা মানে। ভাল হয় তোমাৰো সুবিধা মিলিব লাগিব। মই তোমাক ফোন যোগে আ যোগাযোগ কৰিম আকৌ কথা পাতিম আমি।
কথা পাতিম আমি। হয় অ। হয়।
অহ ঠিক আছে দিয়া।
অ ঠিক আছে দিয়া। উম।